হয় অ।
মাতো আহিছে আহিছে।
অ‍ঁ ক্লিয়াৰকে।
আই ঐ ক্লিয়াৰকে আহিছে।
অঁ বাৰু একো নাই খেতি কৰিলে নাযাওঁ, খেতি কৰিলেও গৈ লাভ নাই যিহেতু।
কব নাই আৰু উম।
হলে কৰিলে ভাল ন'হব কথাটো।
উম' বাকী খবৰ খাতি।
গুৱাহাটী আছো আগে পিছে।
হয়।
হয়, ভালে পিছে আছোঁ হয়।
গৰম কেনেকুৱা?
বৰম বহুত।
হয় জানো?
হয় হয়, ইয়াত বহুত গৰম।
আপোনালোকৰ এ চি আছে আও কি চিন্তা।
ক'তনো এ চি আছে?
উম' এই আপোনা মানে দুটা আছে। আপোনাৰ ৰুমতে দুটা এ চি আছে।
কোনে ক'লে আৰু?
নাই মই শুনিছো।
নাই বৰষুণ দিছে বৰষুণ দিছে।
এই দুটা এই চি আছে বোলে আপোনাৰ ৰুমত।
নে আপুনি ভূল বুজিছে?
মই দেশখন চলাই আছো আৰু দিয়া। হয় হয়, উম' কাইলে যদি আপুনি বাকীকেইটা- কৰিব বিচাৰে কাইলে কৰিব পাৰিম নহ'লে, আপুনি কৰিব নি বাকীকেইটা। কাইলে।
কাইলে চাই লওঁ আজি মন নাই ইমান।
আজিপা বাদ দিয়া, আজিপা নকওং কাইলে- হয়, আজি পৰা এইটোৱে ভাবি থাক কি হয়?
কাইলে কৰিব লাগিব।
উম' এতিয়া এনেকে পৰীক্ষাতো গ'লেই। পৰীক্ষা কেনেকুৱা হল? পৰীক্ষা কেনেুৱা হল কোৱা আকউ। উম
পৰীক্ষা ওপৰ তেলে গ'ল কেনেবাকে।
পাৰে উম
আপোনা কক কোন
কি কম আৰু ভাল হোৱা নাই নম্বৰ বাহিলে কমিলে। নাই নম্বৰ বাহিলে ৰেং ৰেং ৰেং আইডিটো
ঠিকে আছে তো
বো ঠিকে নাই মাই তুমি সুধিছা থাৰ্টি টোৱেনটি টোৱেনটো ওৱান পা থাৰ্টি ঘৰ পালেহি
অ ৰেং কমিলে মানে
উম তোমাতো সুধিছিলে মই বোলো আছে সিও ওচৰ ওচৰকে আছে। বুজা নাই।
বুজিছো বুজিছো।
উম কম আৰু
বুজিছো বুজিছো আপোনৰ কথা।
তুমাতো সুধিছিলে বোলো।
অ তাপা
আছে ওচৰতে, উচৰে উচৰে আছে আউ
তো হয়য়ে
কব লাগিছিলে নেকি না। কি? কেনেকুৱা আৰু ন অ মজা লাগে
হয় হয়
বাৰু এতিয়া আপুনি লাগক ন
হয় লাগিব লাগিব।
উম এতিয়া চাওঁ এঅকণ কি হয়।
যন্ত্ৰণা
অ
কামত ব্যস্ত হ'ব লাগিব এতিয়া।
উম ঠিকে আছে তেতিয়া হ'ব পাঁচ মিনিটলৈকে যাওঁ, পাঁচ মিনিটলৈকে যাওঁ।
অ পাৰি। বেয়া নহয় বাও।
কওক মায়েংৰ খবৰ কওক।
পায়েমৰ খবৰ নেজানো নহয় এতিয়া
উম কিবা এটা কওঁক
জনা হ'লে জনা হ'লে ক'লো হয় খবৰ
হয় আপোনাৰ লগত বোলে সদায় কথা পাতে খবৰ খাতি লে
নাই নাই নাই আমাৰ প্ৰায়মৰ লগত সম্পৰ্ক নাই
হয় জানো আছে বোলে
ৰাখিলো হয় কব গলে উপৰে উপৰে
হয় উম
অসুবিধা নহয়।
আৰু কথা এটা শুনিছোঁ বোলে সঁচা নে মিছা জানো!
কি কথা বা?
সমজুলৰ হ'ল বোলে?
সমজুলৰ?
বেকাব হ'ল বোলে?
বেকাব হ'বলৈ তাৰ আছিল জানো?
এ ল'ৰা আছিল, তাৰ লগতে
অ', অ', তন্ময় লগত অ', তন্ময়ক সুধিব লাগিব তেতি
উম।
তন্ময়ক সুধিবলৈ তাৰ দুখ তাৰ দুখ কেনেকুৱা?
ডিপ্ৰেশছন
উম।
যাব লাগে এবাৰ দুবাৰ
ডিপ্ৰেছন যাব লাগে
কিছুমান ক'লে ডিপ্ৰেশ্যনত গ'লে মানু্হে সুখৰ মূল্য বুজি পায়।
অ', এইটো ধুনীয়া কথা ক'লা দেই, আকৌ।
হয়, হয়।
উম। যাব লাগে, যাওঁ তেতিয়াহ'লে।
শুনিছে?
শুনিছে মাতটো? আমিও যাওঁ দিব
শুনিছোঁ, শুনিছোঁ মাত। হয়, হয়।
উম, আমি যাওঁ আপুনি যাওঁক হ'ব।
হ'ব দিয়ক।
উম।